লাগিছে মোক এইমাত্ৰ মেছেজ দিছে এই মাত্ৰ মেছেজ দিছে এতিয়া চোৱা বুলি।
আচ্ছা
উম
বলো কি কৰিছা?
কি কৰিছো অলপ ড্ৰয়িং কৰি আছিলো, মাথা বেয়া হৈ গৈছে এইবিলাকত।
এ নাই মই আজিয়ে মানে লাষ্ট এইটো ইণ্টাৰশ্বিপৰ কামটো কৰিম। তাৰপিছত আৰু নকৰো, এলাহ লাগি যায়।
উম' উম' ঠিকেই আৰু নকৰিবা আৰু।
নোৱাৰোঁ ইমান কৰিব।
অশান্তি লাগে একদম অশান্তি লাগি গৈছে, থে ইমান দিগদাৰ কিবা কিবি।
অ বেয়া ভাষা কব নোৱাৰি।
নকবা। তোমাৰ অভ্যাস নাই ন, গম পাইছো।
কিবা ক'বলে উলাই, ক'লা নেকি কিবা?
নাইকোৱা কেলে কম মই।
অ' অ' মই শুনা নাই কিন্তু দেই, নাই কোৱা নাই কোৱা বাছ চাং ঘৰত।
নাই কোৱা কেলে ক'ম, মই ইমানো বেয়া নহয় হা।
উ বাহ মানে ভাল, ভাল শুনি বৰ ভাল লাগিল মনটো।
লাগিব নি।
আ ইফালৰ পৰা কৰিছোঁ, শূন্য শূণ্যতে শেষ হৈ গৈছে, মানে লাগে নহয়। ইফালে তাত নাযায় মানে কলটো, তাৰপিছত সিফালে লাগে ইফালে নাযায় মানে। অশান্তি আৰু কি ক'ম।
আজিকালি তেনেকুৱাই হয় নেটৱাৰ্ক ইছু বহুত।
নেটৱাৰ্ক ইছু বহুত অহ নকবা আৰু। এতিয়া আ মই তোমাক এতিয়া লগা একবাৰ লগালো হা একবাৰ। কৈ আছে এনেকুৱাই হ'ল হা, তাৰপিছত মই দুই দুই নম্বৰবাৰ লগাইছো তাৰপিছত লাগি গ'ল ভুলতে। ভাৱিছো খঙে উঠিছে নেকি ধেৎ, এইটো কিয় ফোন কৰিলে সেনেকুৱা টাইপ। মইটো ভাবি আছিলোঁ কাটি নিদিলেই হ'ল আৰু।
নাই নাই কেলে হেৰি কৰিম, কোৱা বাকী ভাত খালা?
নাই খোৱা, নাই খোৱা ইমান জল্দি ভাত নাখাওঁ নহয়।
অ' মইয়ো নাখাওঁ এনেই সুধিলো।
অ এনেই ভাত খালে, তই ভাত চাত বনোৱা নে নবনোৱা, মানে সহায় কৰা নে?
মই বনাব পাৰো দোকানীৰ ছোৱালী হৈ ত পাৰিমে ন।
বাহ' পাৰিবা পাৰিবা দে মানে বনোৱা নে এনে? মানে পাৰিবাটো গম পাওঁ।
বনাও কিয় নবনাও, বনাও না হম' মানে ইমান একেবাৰে অ' কি কয় মোৰ লগৰ এজনী আছে, তাই মানে চব জানে চাইনিজ চাইনিজ। চব জানে, মই ইমান নাজানো মানে ভাত আৰু চব্জিকণ বনাব জানো আৰু।
এনে ভাতটো বহালো, দালিটো তেল মাৰিলো, তেনেকুৱা টাইপ আৰু ন।
হয়' সেনেকুৱাই দালি দালি, উম নাহ দালি ভাল নাপাওঁ।
দালি ভাল, বনাই ভাল নপোৱা নে নে মানে
উম' সোমবাৰ দি বেয়া পাওঁ, হাত পুৰে।
হাত পুৰে। পাচপূৰণ দিয়া পিছত, তোমালোকৰ তাত চম্বাৰ বুলি কয় ন, উম'
উম।
ঠিকে, বাকী লিখি লিখি যে আছিলা লিখি খি আছিলা নে কি কৰি আছিলা এনে?
লিখিয়ে আছো। বুক ৰিভিউ দিছিলে লিখো। কি তিনিবাৰ মান কাটিলোয়ে।
হয় নেকি।
অ'।
বা, বুক ৰিভিউ মানে কিমান পেজৰ লিখিব লাগে?
দছটা মান লাইন লিখি মানে ৰিভিউ মানে কি তুমি, কি কিতাপখন পঢ়ি কিনে কি বুজি পাইছা সেয়াহে লিখ ব লাগে।
উম, কিমান দছ লাইন মান মানে, এক পেজ মান লিখিব লাগে চাগে আৰু ন পুৰা।
অ', তেনেকুৱাই।
লিখিদিয়া এক পেজ কি আছে আৰু। পুৰা।
লিখো।
উ, উ। লিখি দিয়া এক পেজ, এক পেজ দুই পেজ লিখি দিয়া বুইছানে নাই। তেতিয়া মাৰ্ক্স
অ', মাস্ক নিদিয়ে এনেই চাব।
নিদিয়ে অ', চাব। পইচাও নিদিয়ে চাগে ন, তোমালোকক এইটো।
কিয় দিব। আমি ফ্ৰি কা মজদুৰিহে কৰি আছো। আহিব, তোমাৰো দিন আহিব।
মোৰো দিন আহিব ঠিক কৈছা, আমাকটো কুকুৰৰ নিচিনা দৌৰাব। বহুত দৌৰাব দেই, হৰি, হৰি। এইবিলাক নকবা ভয় লাগে।
উ। বাকী, বাকী অথমি তোমাক কি কৈ আছিলো মই, কিবা কৈ আছিলো ন তেতিয়া ফোনটো কাট খাই গৈছিল যে।
উ।
কিবা কাহিনী। অ', আমাৰ এইকিটাৰ কথা কৈ আছে। অ', আমাৰ এই কেইটা তেনেকেই মানে, মই তেতিয়া ক্লাছ টেন আছিলোঁ, কওনে আকৌ?
কোৱা, কোৱা, একো নাই।
উপায়োতো নাই তোমাৰ শুনিবই লাগিব। উপায়ো নাই কেনেকে কি কও, মানে উম।
মই ভালে পাওঁ, মই মই এনিমেল লাভাৰ হয় ভাই, মই একো বেয়া নাপায় ইহঁতক, মই এইবোৰ শুনিয়ে ভালপাওঁ। বেলেগ মোৰ যিহেতু আছে। ত' মইতো
অ', শুনি ভালে পাবা। অ', এইটো হয়, ঠিক। ত' মানে মই কৈ আছিলো, কি
উ।
তোমাৰ আমাৰ এইকেইটা মানে, আমি তেনেকেই লগ পাইছো হা মানে, এনে জু-জুখিলে তাৰ পিছত পোৱালি খিনি আৰু উম, আমি ডাঙৰ দীঘল কৰিলো, আমি ভাবিলোঁ কি আমি অলপ এনেই দুই এদিনমান ৰাখো তাৰ পিছত ক'ৰবাত চেল্টাৰ টেল্টাৰে দি দিম হাঁ।
অ'।
এ, দুদিন মানৰ পৰা কেতিয়া ছমাহ হ'ল, ছমাহৰ পৰা কেতিয়া মানে বছৰ হ'ল, এতিয়া তিনি বছৰে হ'ব আৰু এতিয়া। এইটো এইটো বছৰ শেষত।
কিছুমান থাকে অ', অস্থায়ী বস্তু কেতিয়াবা স্থায়ী হৈ যায় সেয়াই আৰু।
সদায়, সদায় তিনটা বজাত একদম আগতে যেতিয়া মানে স্কুল বন্ধ থাকে ন' তোমাৰ মেট্ৰিকৰ টাইমত অলপ বন্ধ দি দিছিল। তেতিয়া মানে মেট্ৰিকটাইমত যেতিয়া বন্ধ দিছিল, তেতিয়া মই সিহঁতৰ লগতে বহি বহি পঢ়ি থাকো আৰু কিবা কিবি। ভালাগে এনে সহতক ভিতৰত সোব নিদিয়ে ঘৰৰ ভিতৰত। কিন্তু সিহঁতৰ- সিহতৰ কাৰণে জেগা এটা জেগা এটা বনাই দিছে মানে ধুনীয়াকে আৰু। এই চিৰিৰ ওচৰত সেই তলত- তলত জেগা আছিল কিবা কিবি থৈ দিয়া আছিল।
লোকেল বুলিহে দিছে নেকি?
কি মানে জেগা?
নহয় লোকেল- লোকেল কুকুৰ বুলিহে ঘৰত সোমাব নিদিয়ে নেকি?
নহয় নহয় তেনেকুৱা নহয় এহেতে সু সৰুতে নাজানিছিল ন' ঘৰতে মানে হাগি দিয়ে মুদ দিয়ে তেনেকুৱা টাইপ আৰু, অ' এতিয়া এতিয়া জানে এতিয়া বাহিৰলৈ লৈ যাওঁ। বাহিৰতে কৰে। কিন্তু সহতৰ কাৰণ এটা জেগা বনাই দিয়া হ'ল ন', তেতিয়াতে বনাই দিছিল জেগা এটা। আৰু ঘৰত থাকিলে মানে কি হয়, কৰ'বাত উঠে-চুঠে ন'। কিবা কিবি ফালি দিয়ে পৰ্দাৰ-চৰ্দাৰ তলখিনি ফালি দিয়ে।
অ', যিমান যি হলে অলপ হেৰি টাইপৰ টো আছে, মানে সেহতৰ সেইটো চভাৱ আছে। আছে কিন্তু মোৰ অৰিঅৰ নাই তেনেকুৱা।
নাই ন', এ' সৰু থাকোঁতে নাইবা ফালি দিছিল তাৰপিছত নাই খঙতে ক'লে কি নাই, এহতক দি এহালি দিয়ে তাৰিছত তাৰ পিছত মই পাপা, ভাইট তে আৰু মই আমি তিনিটা মানে আৰু আমি তিনটাই এটা কথা কৈছো যদি মায়ে আৰু জিতিব নোৱাৰে ন'।
উম', উম',।
তেনেকে আমি ৰাখিলো এতিয়া সিহঁতক মানে পাপাই কলে কি সিহঁতক এটা জেগা এটা দিও, এই চিৰি খিনি ইফালে পিছৰিখিনি যোনখিনি কাঠ অলপ আছিল মানে তাত, কাঠ খিনি অঁতলাই পেলাই ধুনীয়াকে জেগা বনাই দিছে, সেই এতিয়া একদম ধুনীয়াকে থাকে আৰু। ডাঙ বহুত ডাঙৰ হ'ল এতিয়া। এটা হে তিনেজাৰ আৰু কবলৈ গ'লে, ল'ৰাটোতো বা লাগিব তোমাৰ স্মৃতি এ' ফাইট-চাইড কৰি বা ফাইট-চাইড কৰি আহিছিল, তই কাণৰ ওচৰতে কোনোবা বেলেগ কুকুৰ এটা কামুৰি দিছিল তাৰ।
ইনফেকশ্যন হোৱা নাই?
অ', হৈছে তাৰপিছত এই আমি কিমান এনে এই এইটো যে উম', কেইদি যে যাই যে জেগাটো, তাত যে ভেটেনেৰি হেৰি আছে যে তালৈ কিমান লৈ গৈছো আমি। তাত লৈ গৈছো তাৰপিছত বে- বে উম', উম',। বেজি-চেজি আমাৰ তাৰ তাৰ পৰাই দিছে, মানে বেজি পাপাই দিব জানে মানে কুকুৰক।
লিখিব কোনে ডক্তৰেতো লিখিব লাগিব ন'।
নহয় অ' হয়ঁতক।
আহ', ত' বেজি দিব মও জানো। দিয়াতো ডাঙৰ কথা নহয়, মেইন হ'ল লিখাটো।
লিখা অ' বাঁহ মাল
আমিতো নামহে নাজানো ন' লিখিবতো লাগিবই।
উম', উম',। সেইটো টো ফোনতো সুধি লব পাৰি কি লাগে এইটো দোকানৰ পৰা লৈ আনিব পাৰি। ঐ এনে শুনাচোন এ এই আমাৰ ক কুকুৰৰ হেৰি বহুত চুলি সৰে। গৰমত বহুত চুলি সৰে।
মই সেইকাৰণে তাইক তাকলু কৰি দিছো।
হয় নেকি এই বহুত চুলি সৰে কিবা এটা পাউদাৰ এটা আছে। সেই পাউদাৰটো মানে আন্টি অ' আ এয়া এবাৰ মই আনিব কৈছিলো কিন্তু বিচাৰি পোৱা নাই সেইটো এই ক্ৰীমটো বিচাৰ ক্ৰীমটো
প্ৰাইভেট হস্পিটেল এখন আছে তাতে পাম চাগে দিবাচোন কি
অ' মই সুধিম মই
আমাৰ অৰিয়ৰটো বহুত নোম উঠি থাকে মই সেইকাৰণে ইমান বাহিৰত লৈ নাযাও তাৰ এবাৰ পাৰ্ব হৈ পাৰ্ব হৈছিল ন এবাৰ ই মানে বেলেগ কুকুৰে হেৰি কৰিছিলে লেতেৰা কৰিছিলে তাৰ ওপৰতে চুচু কৰি দিছে। তেতিয়াৰ পৰা পাৰ্ব হৈ গৈছে। তাৰপিছত মইতো গম নাপাঁও তাৰ পাৰ্ব হৈছে মোৰ কি কেতিয়াও কুকুৰ পোহা নাছিলো মই কুকুৰ বুলি নকওঁ এ হ'লেও কৈ আছো উপায় নাই না। নাই মোৰ নাছিলে মই মানে ৰেবিত আছিল আছিলে ৰেবিটৰ কিনো আৰু খাব দিব লাগে হেৰি হৈ যায় ন।
অ' কিন্তু মোৰ ৰেবিট টো অলপ ইউনিক আছিলে বুট খোৱা ৰেবিট আছিলে ঘাঁহ খোৱা ৰেবিট নহয়।
হে
অ' ঘাঁহ আৰু ভাত খাইছিলে, চব্জি দি ভাত খাইছিলে অ' আমাৰ অ' সঁচা।
সঁচা বিলিভ নহয় শাকৰ লগত দিও মই শাক ভাজি ভাত, এই কমলি শাক কয় নেকি। অ' কমলি শাক কমলু শাক নে কমলি
শাকৰ লগতে খাই দিয়ে চাগে উম।
দিওঁ মই চয়াবিনৰ চব্জি দি, মাখি দিও ফুলকবি চব্জি বান্ধা কৰিছে মই ভাত খোৱা শিকাইছো ৰেবিটক
বে তই সঁচাকে মাল
ঘাঁহ চাহ নাখায়, ঘাঁহ চাহ নিদিও মানে নাপায় ইয়তে ক'ত ঘাঁহ কাটিব যায় থাকিম, সেইকাৰণে বুট খোৱা হেবিট কৰিছো বুট আৰু মগু ৰাতিপুৱা উঠি সেয়াই দিয়া আছিলো তাৰ পিছত দহটা এঘাৰটা মানত ভাত দিছিলো।
পাৰে কিন্তু মোৰ ৰেবিচ ইউনিক না ভাত খায়, চব্জি দি ভাত খায় সুধা ভাত নাখায় সেইবুলি
উম।
এই তাৰ পিছত সিহঁতে নাই ঢুকালে ঢুকোৱাৰ পিছত মই অৰিও আনিলো, ছয় বছৰ হৈছিলে বুঢ়া হৈ গ'ল। মোৰ এইযোৰে আছিল এটা গুণো এটা মিষ্টি।
বাহ মিষ্টি দৈ
মিষ্টি জনী অ' মিষ্টি দৈ, মিষ্টি জনী আগতে মৰিলে।
এ বেয়া লাগে শুনি।
বেমাৰ হ'ল মানে মই ভাবিছিলো মোক টাইমে নিদিলে মই ভাবো তাই জ্বৰ আহিছিল মই ভাবিছিলো পিছদিনা ৰাতি ৰাতি, ৰাতিৰ মানে
উম। ঐ শুনাচোন এই, এইটো কথা তুমি কোৱা ক'বা হা তুমি কৰাচোন এতিয়া তুমি কৰা মই ৰখি আছো
আহ পিছত কৰি আছো এইটো অলপ দেৰি হৈ লওক তাৰ পিছত মই তেনেকে ডক্টৰৰ তাত নিব খুজিছিলো হে ৰাতিপুৱা চাওঁ নাইট ডেট হৈ